হয় নমস্কাৰ।
নমস্কাৰ নমস্কাৰ।
কত আছে ভাল নে। হয় ঠিকে আছে ময়ো আছো। বাকী কি কৰি আছে এতিয়া। এয়া।
লগৰ এই দুটামানৰ লগত
অ অ আচ্ছা আচ্ছা ঠিকে আছে বতৰটো কাৰণে চাগে ওলাই আহিছে ন। ইমান গৰম দিছে।
হয় এয়া গৰম যিহে গৰম মাৰিছে মানুহ থাকে। ব নোৱাৰা হৈ গৈছে।
অ হেৰিয়ে লগৰ এজনৰ জন্মদিন আছিলে তাতে সি ভোজ অলপ। দিছিলে তাতে খাবলে আহিছিলো বনভোজত।
আহ ঠিকে আছে দিয়ক।
এই গৰমত মানে ঘৰত থাকিব নোৱাৰি আছো আছো হয় ঠিকে আছে ঘ মা দেউ। তা হতো ভাল আপোনাৰ।
ঠিকে আছে চবৰে ভালেই।
অঁ ঠিকে আছে বাকী আপোনাৰ। কলেজৰ চলেজৰ সেইফালে আগবাঢ়িছে নে আপোনাৰ যে এডমিছন কৰিম বুলি কথা কৈ আছিলে। দে
মোৰ এডমিশ্যন হ'ল বাৰু এতিয়া দৰং কলেজতে।
হল নেকি আপোনাৰ।
হয়।
ঠিকে আছে তেন্তে হ'লে কিহত আপুনি মেজৰ ল'লে। চচিয়েলজি ন ঠিকে আছে ধুনীয়া সুন্দৰ চা। জেগএটা।
উম বাকী আপোনাৰ
মোৰতো বাৰু এতিয়া এডমিশ্যন আহ যোৱা বছৰে কৰা আছে মই এতিয়া থাৰ্ড চেম পালোঁ এই বাৰ।
হয়।
থাৰ্ড চেম পঢ়ি আছোঁ। এতিয়া বন্ধ হৈছে।
হয়।
চামাৰ ভেকেচন তাকে ঘৰলৈ আহিছো। বাকী আপোনাৰ। হেৰি যে কৰি আছিলে আপুনি। এটা হেৰি কাপ গছ গছ বন ৰোৱা হেৰি যে কৰি আছিল। চলি আছে।
চলিয়ে আছে বাৰু এতিয়া বৰ্তমান।
মানে আপুনি এতিয়াও ৰেগুলাৰলি গছপুলি ৰুই আছে ন। অ এয়া আপুনি কোনটো বাৰ ৰুই আছো বুলি কৈছিলে?
অ সোমবাৰ।
সোমবাৰে প্ৰত্যয়েকটো সোমবাৰে ৰুই আছে ন আপুনি গছ পুলি?
হয়-হয় প্ৰত্যেকটো সোমবাৰে মই
ভাল কাম এটা কৰি আছে মানুহে আপোনাৰ কৰি থকাই এইবিলাক দেখি পেলাই অলপ আগ্ৰহ
হয়।
অলপ মানে কলেব্ৰেচন বা লগত হেল্প কৰিম বুলি হেৰিবিলাকত ফাইনেন্সিয়েল এ হেল্প প্ৰভাইড কৰিব পাৰিম নহয় ন? ঠিকে আছে তেন্তে মই আপোনাক তেন্তে হ'লে নে মই বাৰু এতিয়া বৰ্তমান নোৱাৰিম নেক্সট মাহত অহা সপ্তাহৰ পৰা তেতিয়াহ'লে মই আপোনাক এ গছপুলিৰ কাৰণে কিবা এটা হেল্প কৰি দিম আনি দিয়াত।
উম।
অ ঠিকে আছে। বাকী ভাত-ভাত পানী খোৱা হ'লনে আপোনাৰ?
হ'ল-হ'ল-হ'ল বাকী আপোনাৰতো বাৰ্ডে খাব আহিছে আপুনি আজি?
অ সেইয়াই। বনভোজ খাজ তাকে বনাই আছে মই ছাইডতে ওচৰতে বহি আছোঁ লগৰবিলাকৰ লগত।
হয়।
তাকে অলপ আমাৰ দেৰি হ'ব আৰু এতিয়া ক'তনো সোনকালতে বনভোজ এয়া খোৱা শেষ হয় নো। এটা বাজিছেহে এতিয়া। আঢ়ৈটা তিনিটা কমেও বাজিব। আমাৰ এতিয়া মাংসটো বহাইছেহে। এটা তিনিটামান বাজিব কমেও মানে। সেয়া। তাকীম। আবেলি আপোনালোকৰ ঘৰৰ পিছফালৰ ফিল্ডখনত যে ফুটবল খেলে আপুনি খেলিব যায়নে নাযায়?
যাওঁ-যাওঁ সদায় সন্ধিয়া চাৰি বাজি মানে আমি সদায় যাওঁ। আহিব নহলে আপোনালোক৷
মই তাকে ভাবিছো মানে এতিয়া যিহেতু ঘৰত এনেই আছো আবেলি সময়ত মানে ফ্ৰী আছো একো কাম বন নাই ত'। এনে থকাকে তালৈকে এপাক যাম বুলি ভাবিছো।
হয় আহিব। চব আহে গাঁৱৰ-গাঁৱৰ ল'ৰা চবেই খেলেহি একেলগে আমি
অঁ-অঁ।
উ।
পাৰিলে তেন্তে হলে মই কালি পৰহি মানে যাম।
হয়-হয়।
উম। বাকী হেৰি বিজনেছ এটা কথা ভাবি আছিলো মানে কৰা। কৰিম বুলি ভাবি আছি
হয়।
আপুনি ইণ্টাৰেষ্টেড যদি জনাব মানে হেৰি মোৰ মানে অলপ হেৰি ৱৰ্কাৰ আপুনি যিহেতু কাঠৰ কাম চাম কৰে মই গম পাইছিলোঁ মাজতে। এ কাঠৰ হেৰি বাঁহৰ লগত হাতৰ কাম কৰে। মানে হেৰি দোকান এটা খুলিম বুলি ভাবি আছিলো। কাঠৰ হেৰি বস্তু
মানে পাৰ্টনাৰশ্বিপ হিচাপ কৰিম বুলি
হয়, পাৰ্টনাৰশ্বিপ বিচাৰি কৰিম বুলি ভাবিছিলো মানে অলপমান ক্ৰাফটিং কৰিব লাগিব আপুনি কাঠৰ হেৰিবিলাক ক্ৰাফ্টিং কৰাৰ পিছত সেই সেইখিনি বস্তুকে বেছো। বেচিম বুলি ভাবিছিলোঁ। মোৰ মানে জেগাও আছিলে চিনাকি জেগ